নমস্কাৰ, নমস্কাৰ। হয় কি কৰি আছে? হয়। শুনিছোঁ, শুনিছোঁ।
আমি, বিহুৰ বিষয়ে আলোচনা কৰিম বুলি ভাবিছিলোঁ?
হয়, হয়। এইটো আমাৰ এটা ভাল বিষয় বিহুতটো। পাতিব পাৰে।
শুনি আছে নে
বিহুৰ বিষয়ে কি, কি জানে অলপ ক'ব নেকি?
অ'! হয়। বিহু বোলে ক'লে আমি, প্ৰথমতে আমাৰ অসমৰ জাতীয় উৎসৱে হৈছে, আমাৰ বিহু। গতিকে, আমাৰ বিহুৰ লগত আমাৰ সমাজ যৰে হওঁক বা অ'! গাঁৱৰে হওঁক আমাৰ সকলো বিহুৰ লগত জড়িত হৈ থাকে। আঁ ধৰি লোৱা বিহু আমাৰ প্ৰধানকৈ তিনি, তিনিটা। অ'! সেয়া হ'ল আঁ বহাগ বিহু। কাতি বিহু আৰু মাঘ বিহু। অ'! লগতে ইয়াক আমি অন্য নামেৰেও জানোঁ। যেনে বহাগ বিহুক আমি ৰঙালী বিহু নামেৰে আঁ কোৱা হয় বা মাঘ বিহুক, ভোগালী বিহু নামেৰে আৰু কাতি বিহুক কঙালী বিহু নামেৰে আৰু চাবলৈ গ'লে বিহুৰ লগত আঁ জড়িত আমাৰ বহুতো সংস্কৃতি আঁ যেনেকৈ কৈ আমাৰ ধৰি লোৱা, গামোচা হওঁক বা আমাৰ যিটো আমাৰ অসমীয়া সমাজৰ, যিটো আমাৰ আঁ পিন্ধে আৰু অ'! ধুতি আহ ধুতি, চলা বুলি কয়, আমাৰ গাঁৱলীয়া ভাষাত। আঁ সেইটো আমাৰ, বিহুৰ লগত আঁ যথেষ্ট ওতপ্ৰোতভাৱে জড়িত।
অ'! শুনিছানে?
শুনিছোঁ, শুনি আছোঁ, শুনিছোঁ।
হয়। আপুনি আঁ বহাগ বিহুৰ বিষয়ে অকনমান কৈ দিবচোন?
অ'! বিহু, আপুনি ক'লে, বিহু তিনিটা। বিহুৰ নাম, নাম, কেইটাও কোৱা আনে হ'ল। বিহু, বিহুত বিভিন বি তিনিওটা বিহুৰ তিনিওটা আক ঋতু কালৰ লগত জড়িত ব যেনে বোৱা আ বহাগ বিহু বহাগ বিহুৰ সময়ত আমাৰ বিহু বিহু নৃত্য কৰা হয় বা কি